মই বহি।
অ', খাৱা বোৱা। কৰিলি?
কৰিলো তই।
উম গাটো বেয়া নেকি তোৰ।
বহুত বেয়া।
কি হৈছে।
এই ডিঙিত টন চিল তন হোৱা নিচিনা হৈছে বগা বগা। আৰু নাকত উ। বা নাকৰ মাংস বাঢ়িছে?
অ এইটো চাইনাচ চাইনিছৰ প্ৰব্লেম থাকিলেও হয় নেকি? কি এটো ন। মানুহৰ?
চাইনাছৰ কাৰণেই হৈছে।
উম, উম গৰম পানী খাবি ত ঠাণ্ডা পানী নলবিয়ে কোনো কাৰণত আৰু বতাহ বেছি নাখাবি ফেনটো বেছি লগাই নলবি গৰমত
মানুহক এতিয়া গৰম লগা কোনতো লাগিবই ন, মই এতিয়া ঠাণ্ডা পানীও নেখা হওক, ক্লাছলৈ স্কুটিখন লৈ যাওঁ বতাহ অকল লাগিলে যদি মই, এনেকুৱা অৱস্থা হৈ যায় আজিটো মই লিভ ল'ব লগা হ'ল কল এপ্লিকেচন দিব লগা হৈছে। এনেকা হলে আৰু মই কি কৰিম নাজানো। চব বাদ দিব লে আৰু। কালিতো টিউচনতো মাকহঁতক ডাইৰেক্ট কৈ দি মাকঁহতে কৈছে, শনিবাৰে ইউটি আছে তুমি কাইলৈ আহিব লাগিব মই নোৱাৰিম মোক একদিন ৰেষ্ট লাগে যি পঢ়াব লাগে মই পঢ়াই
মানে তেওঁলোকক আহিবলৈ কবি নহলে কাৰণ অসুবিধাতো
নোৱাৰে একেবাৰে ইমানে হেৰিয়াত ৰাখিছে। ঘৰলৈ আহিব দিব নোৱাৰে।
উম সেইটোতো কথা নহয়, তোৰোতো অসুবিধা সুবিধা চাব লাগিব ন
আৰে মই এৰি দিম ন এৰি দিম মই এতিয়া, এতিয়া তেওঁলোকৰ এজনক কৰালো ৰিজাল্ট ভাল হোৱাৰ কাৰণে লগ লগ কাষৰ ঘৰজনকো কৰি দিব লাগে ক্লাছ টুতে কোনে টিউচন দিয়ে বাৰু। ক্লাছ টু পাইছে, টুতে অল চাবজেক্ট টিউচন লাগে। তাৰ পিছত হেৰি মইলোকে ঠিক আছে হ'ব মোৰ এটাই নিয়ম মই সপ্তাহত চাৰি দিন কৰো এতিয়া আকৌ তেওঁক পাঁচ দিন কৰি দিব লাগে নহবা বুলি বেছি গেপ হৈ গলে বস্তুবোৰ সৰু লৰা পাহৰি যায় মইছো আপুনি পাঁচ নম্বৰ দিনা মোৰ ঘৰত লৈ যাব লাগিব। কিন্তু মই আহিব নোৱাৰিম কৈছো অ হ'ব পাঁচ নম্বৰ দিনা লৈ যাম লাগিলে।
অ, তথাপিও মানে কৰিবই লাগিব মানে, উম।
তেতিয়া তেওঁলোকে কলেজৰ ওচৰত ঘৰ বনাইছে মানে জুলাই কিমান তাৰিখে তালৈ যাবগে তো মই তাত পঢ়াব যাব লাগিব, মইতো তাত পঢ়াব যাব নোৱাৰিম, কৈছে স্কুটিখন লৈ গ'লে পোৱা গৈছোন। মই কৈছোঁ নাই মই একে কেম্পাছত হোৱাৰ কাৰণেহে কৰিছো মই দুঘন্টা এনেকে বেক টু বেক দি থাকিব নোৱাৰিম মানে এঠাইত কৰি আকৌ এঘণ্টা আৰু পাঁচ মিনিট মোৰ পাওঁতে লাগিবগে নোৱাৰিম মই তেনেকে হেৰি কৰিব, আপোনালোকে ঘৰলে পঠিয়াই পঠিয়াই দিব তেতিয়া মই কৈ দিম কিন্তু মই তাত যাব নোৱাৰিম কাৰণ মোৰ গৌতম ছাৰৰ ল'ৰাজনক পঢ়াবলৈ কৈ আছে ছাৰে মই তাকে পঢ়াবলৈ যোৱা নাই। অ, মই তালৈ যাবগে নোৱাৰো, মোৰ নিমিলে। মই ব বাধ্যত পৰি চব কৰি আছো। কাৰণ মোৰ হেল্থ ঠিকে নাই কালি মই কান্দি কান্দি টিউচনত বহি আছো। মানিছো মই ঠিকে নাই মই গম পাই আছো মানে মোক একদম শেষ মই চব পিনৰ পৰা, মোৰ হেল্থ
অ, এনেকে নিজৰ মানে দেহটো বেয়া কৰি লৈ পেলাই যদি তই যদি হেৰি কৰিবলৈ মানে টিউচন কৰি থাকিলে সেইটো মানুহেও বুজি দিব লাগে নহয় যে তাই কেনেকুৱা হৈছে মানুহজনি দেখি কিলেই গম পাওঁ। এতিয়া মই হ'লে তোক কিবা দেখি নক'ম ‌‌ টো গাটো বেয়া তই ঘৰত থাক। সেই বুলি যদি মই জোৰ কৰি থাকোঁ তই যাবই লাগিব মোৰ লগত বল ফুৰিব যাবই লাগিব। ব মানুহেও সেইটো বুজিব। ব লাগে ন পইচাটোৱেটো। চব নহয় মানুহজনী হেল্থৰ কথাওতো আছে দেচোন।
ইমান সৰু সৰু ল'ৰা নাইন টেনৰ ল'ৰা ছোৱালী নহয় নহয় মই অলৰেডি মেটচ দুটা চেপ্টাৰ আগবঢ়াই থৈছোঁ। বাকী খিনিত ডেইলী। ডেইলি হৈয়ে থাকে।
আও আজিকালি ল'ৰা ছো ' ছোৱালীবোৰকতো একেবাৰে সৰুৰ পৰা এনেকুৱা মানে মাক থাঠাত মানে প্ৰেছাৰ। দিব মানে ভাল পাৰছেনন্টেজ চবতছে কৰিবই লাগিব। ক্লাছ টুত মানুহে টিউচন দিয়ে নেকি ইমান সৰু বাচ্ছাটো আৰু মাকহঁতে কি পঢ়াব নোৱাৰে নেকি। ক্লাছ। তোৰ মানে ল'ৰা ছোৱালী তোক কি পঢ়াব নোৱাৰে নেকি মাকে। পাৰে দিয়াচোন।
হুম
উম
ঘৰত নাথাকে মাকতে সিকন চাই দিব পাৰে আৰু।
তাকেইতো তেওঁলোকেনো কি কৰি থাকিব ঘৰত ন। ল'ৰা ছোৱালী টোকে যদি অকণমান পঢ়া। চাই দিব নোৱাৰে। কোন স্কুলত দিছে প্ৰাঞ্জল নেকি?
উম আগতে শংকৰদেৱ বা পাঞ্জল। কেলে আনিলে মানে এতিয়া ইংলিছটো বুজি নাপায়। সেইকাৰণে লাগে। মই বোলো ক্লাছ টু হে। এ যে উসিত কমতে আছে প্ৰাঞ্জলত বুজি। বুজি যাব ডাঙৰ হ'লে এনেকুৱা নহয় নহয় তাক যে ছেভেন এইটত আনিছে সি বুজি। কোৱা নাই নহয় ন ক্লাছ টু একে খিনি বস্তুয়ে আছে একো সিহঁতক টকিং কৰিবলে শিকোৱা নাই নহয়। বোলে ইংলিছতহে টপ কৰে লগ। গৰখিনি প্ৰাঞ্জলত টো লগ পামে আজি
এ বি চি ডি ওৱান টু থ্ৰী ফ'ৰ ক তাতো অসমীয়া পঢ়াই হ'বলা ন ক খ গ ঘৰ এইবিলাক পঢ়াই নে প্ৰাঞ্জলত এক দুই তিনি চাৰি অ তেতিয়া হলে গোটেই খিনি একেই আছে দুদিন পিছত খালি মানে কি হব অ চাবজেক বোৰ ইংলিছ মিডিয়ামত গুচি যাব আৰু হয় অসমীয়া মিডিয়ামত নাথাকে মাক বাপেকে অলপমান বেছিয়ে মানে চেন্সিটিভ হৈ যায় আৰু আজি আজিকালি ল'ৰা চো
এ এতিয়া যেনেকে তাহা ত এতিয়া চাইন্ঞ্চ চচিয়েল ষ্টাডি এইবোৰ ইংলিছ এইবোৰ অসমীয়া নহয় যেনিবা সেইটোয়ে ডিফাৰেণ্ট পাৰ্থক্যতটো সেই তে সেইবিলাকো পঢ়িব লাগে কিন্তু সৰুৰ পৰা পঢ়ি গলে হৈ যাব
এনে এ জে পাব্লিক খন এনে কেনেকুৱানো মানে পঢ়োৱা
ভাল তাত স্কুলখনতটো বহুত ষ্ট্ৰিক্ট তাত কোথাও ইংলিছ তাত চব এনভাইৰমেণ্ট গোটেই ইংলিছ বাৰু আৰু ভাল এইখনো হায়াৰ ছেকেণ্ড দীপচাৰ কলেজত আমাৰ তাত
সেইটোটো তাতে আছে বোলো হায়াৰ চছেকেণ্ডাৰীত আছে অ মই সেইদিনা দেখি পেলাই মই ভাবিছো তেওঁতো আগত তে ইয়াত আছিলে সুকল্পত আছিলে
উম উম গৈছে চুকল্পৰ পৰা চব গুচি গ'ল মানে বেছিভাগ চুকল্পৰ পৰা যোৱ নহয় নহয় তাত কাজিয়া তেওঁৰ ব্যব ব্যৱহাৰ
সেইটোটো কৈছো কষ্ট পাই ন মানুহে আৰু অ কাৰোবাৰ তলত কাম কৰি আছে বুলি ইমান বেয়া মানে ব্যৱহাৰটো শুনিব নোৱাৰে আৰু নিজৰ ইচ্ছা অনুসৰি যে তুমি মই বিচাৰিছো নহয় তুমি থাকা আৰু মই যদি বিচৰা নাই তুমি যোৱা গৈ তেনেকে কৈ দিলে মানে যাবগৈ লাগিব সেনেকুৱা বোলে
অ মোক মা মোক মাতা নাছিল জানো মোকচোন প্ৰথমতে মোক এক একদম দম দিয়াত দি দিলে ইয়াত কৰিলে কিন্তু ওলাব নোৱাৰিবা। আগতে কৈ লোৱা ক'ৰবাত পালে গুচি গল সেইবোৰ কোৱা কাৰণে টো মই নগলো ন!
সেইটো কি চুক্তি কৰিতো তোক বান্ধি ৰখা নাই সেইটো তোক তোৰ নিজৰ ইচ্ছা ন, মানুহৰ নিজৰ ইচ্ছা
সেইবোৰ কথাই কাৰণে এ তেওঁ ব্যৱহাৰতটো বহুত বেয়া সবেই সেইটোৱে কয় আৰু যাক তাক যি ব্যৱহাৰ কৰে, ইয়াত ভাল প্ৰতি এ এতিয়াও ভালে আজি চাৰ ক এপ্লিকেচন দিওঁ তে কৈছে হ'ব তুমি ৰেষ্ট লোৱা, সোনকালে ভাল হৈ আহা। আৰু ঠিক হৈ লোৱা। ভাল মানে তেওঁলোকে একো পৰিৱেশতটো বহুত ফ্ৰেণ্ডলি কৰি দিছে। আৰু তেনেকেই মানে এতিয়া কালি এজন এজন তিছাৰৰ আনডাৰত লৰা ছোৱালী ভাগ কৰি দিচে, মানে মেণ্টৰ মোৰ আনডাৰত ধৰা চাৰিজনী ছোৱালী ৰাখিদিচে। ত মোক কালি সিহঁতক ফোন কৰি খবৰ লব দিলে ঘৰত ফোন কৰি কৰি খবৰ ললো সেইবিলাক আৰু সেইবোৰ সেইখিনি হেৰি কৰি ৰাখিছে আৰু
উম
তাৰপিছত ভাল ল'ৰা ছোৱালীবোৰ এতিয়া মানে, কথা পাতিব দিছে আৰু মেট্ৰিক মেট্ৰিক দিব যোনে এবাৰ সিহঁত খিনি যাতে তালৈ যায় ধৰা আমাৰ ওচৰৰ এজনী ছোৱালী আছে আদৰ্শ তাই মানে ৰিজাল্ট এবাৰ বহুত ভাল হ'ব মানে বহুত ভালকে ভাল হ'ব। ত মই ইয়াত কৰি থকা শুনি মাক মানে সিহঁত অলপ দুখীয়া ঘৰ ছোৱালী ন চবে সহায় চহায় কৰে। মইয়ো ধৰা বহুত খিনি উম যিমান পাৰোতেক হেল্প কৰি থাকো, ত' মানে মানে সেয়ে কৈছে মানে মাইনে তাত কৰি আছছে দিয়া আমাৰ তাৰকো তাতে দিব লাগিব ত' প্ৰিন্ঞ্চিপাল ছাৰক মই কথাটো শুনি ক'লোগে ছাৰে কৈছে- তাই কমপ্লিট পঢ়া ফ্ৰী, আমি কৰি দিম চব কৰি দিম। তাই জাষ্ট আহক তাই এতিয়াও আমি যি লাগে চব দিমগে এইকদনাতে তাইৰ ঘৰলৈ আহ
পঢ়া ফ্ৰী বুলি যে কৈছে মানে তাত এডমিশন লোৱা জা ফ্ৰী কৰি দিব নে?
অ আৰে এনেও টি ফাইভ পাৰ্চেণতেজ ওপৰত চবকে ফ্ৰী কে পঢ়াই আছে এতিয়াও আৰু তাই পঢ়াব কৈছে আমাক কেৱল ভাল ল'ৰা ছোৱালী লাগে। আমাক কেৱল তেওঁ আহক আমাৰ আমি চব ফ্ৰী কৰাই দিম চব ফ্ৰী কৰাই দিম।
যাতে মানে অ কলেজ খনৰ নামটোও হওক, এইটো নহয় যে বোলে একদম অকল উম
নাই তেওঁলোকে পইচা কাৰণে এতিয়াও কৰা নাই তেওঁলোকে পইচা কাৰণে এইটো বস্তু খোলাই নাই। যোনে খুলিছে তেওঁলোকৰ অলৰেডি বহুত পইচা তেওঁলোকে এইটো এটা ফিউচাৰ মটিভ লৈ খুলিছে এটা ভাল ডাঙৰ ইণ্ষ্টিটিউট বনাব এইটো জনেঞ্চৰ নিচিনা পইচাৰ দিম সেইকাৰণে খোলা নাই ৰিজনেঞ্চ ডুবিলে এয়া ৰিজনেঞ্চ এতি ল'ৰা ছোৱালী এটাও নাই বোলে চব লৰাছোৱালী এৰি থৈ থৈ গল গেএতিয়া সেই কেৱল দুটা মানুহে ৰিজনেঞ্চখন যে ধ্বংস সেইটো চবেই পাতি আছে
সেইটো সকলোৱে কয় চবতে কয় আৰু পইচটোৱে মানুহৰ মেইন নহ হয় ন উ কিছুমান দুখীয়া ঘৰৰ ল'ৰা চলিও থাকে তাতে যে এনেকুৱা প্ৰেচাৰ দিয়ে যে এইটো পইচা আপুনি ইমান দিনত দিব‌ই লাগিব অধিক মানে ব্যৱহাৰ নহয় হয় আৰু মানে পইচা চাইহে ব্যৱহাৰ তাত আজিকালি মানে শিক্ষাটো চাইহে ব্যৱহাৰ পোৱা হৈছে ন যিমান যিহঁওক মানুহ হয়
ইয়াত সেনো নাই ইয়াত টকা পইচা কথালে ইয়াত ফিজো ইমান নহয় তাতে ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালী আহিলে মানে এতিয়া মোৰ যি দুগৰাকী ইকনমিক্সৰ আছে তাই মানে টপাৰ তাই মানে এনেও পঢ়াত ভাল নহ ত তাইৰ পৰা বহুত আশা চবৰে আৰু মোক লৈ মানে এটাই যে তাইৰ ত ভাল হওক তাই ইকমিক্সত ভাল কিবা এটা ৰিজাল্ট কৰক সেইটোৱে মানে কৈ থাকে আৰু যিমান ভাল কোনোবা আছে আনিবা ইয়ালে কবা আমি যাম তেওঁলোকক আনিমগে যাতে আৰু ল'ৰা-ছোৱালী আহক ৰিজাল্টবোৰ ছেকেণ্ড ইয়েৰত সেই ফাইনেলৰ ৰিজাল্টবোৰ ভাল হওঁক আৰু মানে কি হয় গোটেই য়ং জেনেৰেচন খিনি আছে ন টিচাৰ্চ বোৰ ইভেন প্ৰিন্ঞ্চিপাললৈকে তেওঁলোকৰ মটিভবোৰ অকমান মানে ভাল ধৰা ইমান বৰিং নহয় মতিবুৰ আৰু পুৰা এনাৰ্জেটিক বস্তু ইটো পৰিৱেশটো মানে এনেকুৱা ফতুৱা নহয় বোলে টানা মাৰি আছে অ তাানা মাৰি আছে বোলে কিবা কাট মাৰি আছে সেইবোৰ নাই, একদম ধুনীয়া এটা ফ্ৰেণ্ডলি পৰিৱেশ। চাৰেও একদম বিহু চিহু গাই কৰি অ
অ মই স্কুলখনত এইটো বস্তু দেখিছো কিন্তু। মানে, পুৰা মানে একম বহুত মানে একদম ফ্ৰেলি হয় খোপা, সেইটো বস্তু ভাল দেখিছো মই। মই বহুতবাৰ দেখিছো না ফিল্ডত উম।
উম আ বিহু নাচানে? মই বোলো ছাৰ মই ন বিহু নাচাহেঁতেন ধুনীয়া লাগিলহেঁতেন। চাৰে মানে আগতে বিহু প্ৰগ্ৰেমকৰে ন? মই চাৰ তেনেকে নচা নাই কিন্তু এনে অলপ চলপকে বেলেগ ক্লাছবোৰ কবাত কবাত কৰো কৈছে। ফেচাছ্ যে পাতিম, ফেচাছ্ মানে বহু ডাঙৰকে পাতিব এইবাৰ। যাতে মানুহখিনিও মানে দেখক আহক আগবাঢ়ি পেলাই যে গম পাওঁক ইয়াত কলেজো খুলিলে বুলি। নহবাতো গমে নাপায় ন বহুতে? সেইকাৰণে ফেচাৰ টো ডাঙৰকে পাতিব কৈছে তাত আমি উম টিচাৰ্চ খিনিৰ এটা বি অ আমি টিচাৰ্চ খিনিৰ এটা বিহু গ্ৰুপ উলিয়াম, তুমি নাচিব লাগিব। তাত মানে চাৰ সময় আহক দিয়ক, নাচিম। হ'ব ত সেয়া।
সেইটোৱেটো, নাচি দিবি একো নাই সেইটোতো নিজৰ প্ৰতিভাটো দেখালে নো কি যায় মানুহ। ধৰ হয় উম ঠিক আছে। উম